অ কি কৰি?
মই এনেই বহি আছিলোঁ তুমি
এ মই ভাইটিয়ে মেগী খাই উঠিছিল তাক মানে আমি গাখীৰ আৰু এনেকে মানে তোমাৰ পেকেটৰ পৰঠাটো থাকে যে সেই পৰঠাটো তোমাৰ গৰমে পিলাক চব্জিত চব্জী লগত দিয়া পিছত তাৰপিছত সি কি কৰিলে সি নাখায় বোলে অকল গাখীৰটোকে খাই উঠাই গল তাৰপিছত এয়া এতিয়া মেগি খাইছে এ মেগি খাই টো সেয়া মুচি আছিলোঁ।
অ তুমি খালা নে নাই?
খালো খালো মই মেগীডাল আকৌ ইমান খাই পেলাই ভাল নাপাম মেগীটো তোমাৰ কি হ'ল? আগতে তাত থাকোতে তোমাৰ মানে মামীয়ে মানে মেগী মেক্ৰণীকে বনাই বনাই দিয়ে যে বেছি ভাগ মই মেগিয়ে দিয়ে সেই মেগি খাই খাই এতিয়া মানে মই বেছি খাব নোৱাৰা হলো বমি বমি লাগি যায় মোৰ
অ মোৰো তেনেকা হয় কিবা আভোগ কৰি দিয়ে খাবলৈ মন নোযোৱা হৈ যায়।
অ এনেও মেগীটো ইমান ভাল নহয়, অহ।
অ ভাল নহয় মানে তেলত ভোজাতো অকণ খাব পাৰি আৰু বাৰু সেইটো
মই যেনে তেনে খা তেলত ভজাতো মই এনেকে খাব নোৱাৰে চুপতটো খাওঁ আৰু তোমাৰ এই যেনে তেনে খাই দিওঁ আৰু কেতিয়াবা ভোক লাগিলে উপায় নোহোৱাতো খাব লাগিবই না তেতিয়া আৰু খাই দিওঁ আৰু উপায় নোহোৱাত মানে
অ সেইটোৱেই
এ তুমি আজি গৈছিলা নে নাই স্কুল?
আজি স্কুল মই যোৱা নাই মানে আমাৰ মানডে পৰা এক্জাম আছে ন
অঁ,
সেইটো কাৰণে হেৰি বন্ধ দিছে।
কেতিয়াৰ পৰা পৰীক্ষা
সোমবাৰৰপা মানে এইটো ক্লাছ টেষ্ট আৰু
পঢ়া চহা হৈছে নে নাই হে তোমাৰ?
এ হেৰিটো ক্লাছ টেষ্ট হে
ক্লাছ টেষ্ট হ'লেও তোমাৰ জানো এইবাৰ জানো হাইয়াৰ ছেক কিন্তু এইবাৰ নিদিবা জানো।
অ,
অ সেইটো কাৰণে এইটো কৈছোঁ।
হৈছে আৰু
এনে কি খালা এতিয়া সন্ধিয়া বেলা?
চাহ খালোঁ বিস্কুত দি সে মেগী বনাম বুলি ভাবিছিলোঁ আকৌ এলাহ লাগিলে বনাই খাবলে।
উম মই মই আকৌ চাহ আৰু বিস্কুট মুটতে মানে তোমাৰ পেটে নভৰে।
মোৰো নভৰে ইটো সন্ধিয়া টাইমটো ইটো সিটো খাই থাকো খাই থাকোৱে লাগে।
অঁ অ সন্ধিয়া টাইমটোত লাগিবই ইটো সিটো খাই থাকিবটো লাগিবই মানে তোমাৰ ৰাতিপুৱা আমি সোনকালে ভাত খাব নোৱাৰো ঘৰৰ চাউলৰ ভাত হলে যে, আৰু মোৰ ঘৰৰ ছোৱালীজনী এইকেইদিন কালিও মায়ে তোমাক কালি দুপৰীৰ পৰা ঘৰ চাউল মানে চাউল মানে এনেকা গৈছিলে এইফালে তোমাৰ ক'ত গৈছিলো ৰবা? অ নাগশংকৰৰ ওচৰলে গৈছিলোঁ? ত সেয়া মানে মানে তোমাৰ এনেকে পাঁচ কেজি মানে ঘৰৰ চাউল আমিটো ঘৰৰ চাউল নোখোৱা যে সেইকাৰণে অভ্যাস ভাল লগা নাই কিন্তু খালেটো সেইটো ভালেই ন কিন্তু সেইটো খাব। কৰা নাই তোমাৰ কালিৰ পৰা এনেকে বনাই আছোঁ খাব পৰা নাই যেনে তেনে খাইছো অলপ ভুকো লাগে। তাৰ পাছত এনেও তোমাৰ মানে ৰাতিপুৱা সাঁজটোত তোমাৰ কিমান আমাৰ। চাৰে দটা মানত চাৰে নটা চাৰে দশটা মানৰ ভিতৰত খোৱা হয় মানে চাৰে দটা বাজেগৈ আৰু তাৰ পিছত আকৌ মোৰ তোমাৰ চাৰে বাৰটা কিবা এটা খাব লাগিব তাৰ পিছত আকৌ তোমাৰ তিনিটা বাজি বাজি মানত ভাত খাওঁ আকৌ তোমাৰ ছটা নবাজে ভোক লাগিব চাৰে পাঁচটা মানতে মানে ভোক লগা মোৰ হৈয়ে যাব আৰম্ভ আৰু
মোৰো তেনেকা হৈছে কেইদিনমানৰ পৰা ইমান ভোক লাগিব লৈছে কি হৈছে জানো?
এ এইটো বয়সত ভোক লাগেও এইটো বয়সত মানে আমাক মানে গ্ৰ'থটো হবলে আমাৰ মাচেল গ্ৰোথ, বন গ্ৰোথ, এনেকে সেইবোৰ গ্ৰোথবোৰ হ'বলৈ আমাক লাগে যে বডিটোক যে সেইটোৰ কাৰণে ভোক লাগে। মাহঁতে কলে ইমান ৰাখো ইমান ৰাইখ খাওঁ খাওঁকে থাকে কিন্তু আমিহে জানো আমাৰ মানে জীৱতে নিজে বিচাৰি আছে।
সেয়াই বুজি নাপায় মাহঁতে তোমালোকৰ নাগ শংকৰকে ওচৰ নেকি ঘৰৰ পৰা
নাগ শংকৰ ওচৰত নহয় আমাৰতো তোমাৰ চাৰিআলিতে এ লাগে হ তোমাৰ কিন্তু গাড়ীত যাওঁতে আৰু তোমাৰ কিমান বিশ মিনিট মান লাগিছে আৰু পোন্ধৰ বিশ মিনিটমান।
অ ৰাতি গৈছিলো যে ৰাতি তোমাৰ মানে এনেই গাড়ীত চাবলৈ মানে আমি কেইটা গৈছিলো ৰবা আমি চাৰে আঠটা মানত গৈছোঁ।
তেতিয়া গাড়ী চাড়ী ইমান নাথাকে যে এ ৰাতি ভাত খাবলৈ মানিছিলো মানে ভাত খাবলৈহে গৈছিলো কত আমি ৰাতিপুৱাই চাৰে আঠটা মানত যাম হে।
অ, অ,
তাৰ পিছত ভাত চাত খাই পেলাই আহিলো তোমাৰ কেইটা চাৰে এঘাৰটা নাবাজাতে ঘৰ পালোৱে মানে ঘৰ সোনকালে ঘৰটো তোমাৰ দহটা মানে দহ মিনিট মানতে পাই গলোহি
অ অ এতিয়া মায়ে ভাত বনাইছে নে নাই?
নাই। নাই মায়ে চিৰিয়েল চাই আছে অ ফেচবুক টো উওলাই পেলাই মায়ে কি কি চিৰিয়েল চাই থাকে জানো সেই গালেকে চাই আছে।
চিৰিয়েল মেইন।
মই আজি তোমাৰ কম্পিউটাৰ ক্লাছলৈ গলো তাৰ পৰা তোমাৰ তেতিয়া মানে অৰ্ডাৰ এটা কৰিছিলোঁ টপ অৰ্ডাৰ কৰিছিলোঁ আৰু তিনিটা টপকেইটা আহিছে আৰু তাৰ পিছত মাক কৈছো। অ ত অৰ্ডাৰ এটা আহিছে লোৱা তাৰপাছত মানে পাৰ্চেল দিয়া মানুহতটোও গম পাইছে। আমি মানে ইমানেই অৰ্ডাৰ কৰো ক'ত আছে তোমাৰ ঘৰৰ তলতে আছো। অ, অ ঠিক আছে ক ইমানেই অৰ্ডাৰ কৰিছো মানুহে মানে চিনি পোৱা হয় জমেটৰ মানুহেও আনকি মোক চিনি পাই চবতে।
মোৰো তেনেকা হৈ যায় আহি পেলাই আগফালে ৰখি থাকিব আৰু মাই ক'ব আহি গ'ল তোৰ পাৰ্চেল।
সেইটোৱে তাৰ পিছত তোমাৰ মাই কৈছে কবা পইচা কপা দিবি মই চাগে মোৰ দয়াৰতে পইচা ওলিয়াই ল' চাৰি টকা এটা অকল ওলাই ল পিন্ধি মেলাৰ পৰাওলাই বাকী মোৰ পাঁচশ ছ পাঁচশ দচ টকা এটা আছে ওলোৱাই লৈ আহ । তেতিয়াহলে নিজৰ পইচাটোৱে দি দিছো আৱ যিহেতু আৰু হ'ব আৰু।
সেইটোৱে নিজৰ পইচা থাকিলে কি আছে ন যিমান যি কৰা তোমাৰ কম্পিউটাৰ সেই হল কেতিয়া হ'ব
চলি আছে। মই যাবলেহে মন যোৱা নাই, কিমান যাম আৰু।
ওচৰতে নে কম্পিউতাৰ?
ওচৰৰতে গৈ গৈ খোজকাঢ়ি অহা যোৱা কৰিব পাৰে
অ ওচৰতে হলে ভাল
আমাৰ টাউন বুলিয়ে ক'ব পাৰা যে, টাউন এৰিয়াতে পৰেগৈ আৰু ন সেইটো কাৰণে। আমা চেণ্টাৰ নাই চেণ্টাৰৰ পৰা অলপ সোমাই পেলাই মানে মেইন বিশ্বনাথ চাৰিআলি টাউন পোৱাৰ আগতেই মানে তোমাৰ মেইন বিচয় তোমাক সোমাই আহি পেলাই চাৰিআলি মানে সোমাই আহি পেলাই এ টাউন পোৱাৰ অলপ আগতে
অ মোৰটোতো দূৰত হয় বাৰু বহুত এতিয়া তুমি কি কৰিবা আৰু
ক'ত
নহয় মানে এতিয়া কম্পিউটাৰটো ক'ৰ্চটো কমপ্লিট হোৱা পাছত কি কৰিবা?
এই সেইটো সেইটোকে প্ৰেক্টিছ কৰিছো যা এদিন যাও এদিন নাযাও তেনেকে গৈ গৈ এতিয়া প্ৰে প্ৰেক্টিছ কৰি আছো তাৰ আজি দেখোন তোমাৰ মানে কালি কৈছিলে পৰীক্ষা ল'ব বুলি তাৰপিছত মই ভাবিলো কালি মানে বতৰটো বেয়া আৰু মোৰ এলাহো লাগিলে যাবলে। সেইকাণে নগলো মই। ভাবিছো কি, আজি পৰীক্ষা ল'ব চাগে। আজি নল'লে আকৌ প্ৰেক্টিছ কৰিবলৈ কৈছে তেনে এতিয়া নলয় চাগে এইকেইদিন নলয় ছাগে অহা সপ্তাহতে ল'ব নেকি
কম্পিউটাৰৰ পৰীক্ষা কেটা গ'ল তোমাৰ?
মোৰ এটা হৈছে বা দুটাই লয় দুটাই ল'ব আৰু যিহেতু তিনিমহীয়া কৰ্চটোৱেও দুটাই ল'ব ফাৰ্ষ্টতে মানে এমাহৰ শিকোৱা খিনি ললে তাৰপিছত এতিয়া মোৰ বাকী খিনি মানে হৈয়ে গ'ল আৰু না এতিয়া মানে আধা ফাষ্টৰ শিকোৱা শিকুৱা খিনি ল'লে তাৰপাছত গোটেইখিনিক শিকোৱা খিনি ল'ব ছাগে একেলগে
অ তুমি কি লৈছিলা কম্পিউটাৰৰ?
মই বেচিকটো লৈছিলো। তুমি কি লৈছা তুমিও লৈছিলা বুলি কৈছিলা নহয় তুমি কোনটো কৰ্চ লৈছিলা
মই এ ডি চিয়ে ট লৈছিলোঁ।
এ ডি চি এটো কি ঔ
সেইটো মানে সেইটোতে তেলি চেলি চব আছে আৰু।
হুম হুম
সেইটো লৈছিলো এতিয়া মানে মোৰ ফাৰ্ষ একজামটোয়ে যোৱা নাই। প্ৰথম একজামটোৱেই কি বা হয়
কিয় ইমান দিন লাগিছে নে
মই যে হেৰি মানে সময়তো মিলাব নোৱাৰো, স্কুল পা আহা পাছত আকৌ টিউ টিউচনলৈ যাবলৈ হৈ যায়।
হুম ই এই তুমি ইমান দিন লৈছা নেকি কৰ্চটো?
অঁ মোৰ এবছৰীয়া আছিলে।
অ দেৰিকে লৈছিলা নে কি
দেৰিকে মানে যোৱা বাৰ আগষ্টতে লোৱা মই।
উম যোৱাবাৰ আগষ্ট মানে এইটো আগষ্টলৈকে খতম হৈ যাব লাগে ন
খতম হৈ যাব লাগিছিলে কিন্তু এতিয়া খতম নহব যে, কাৰণ মই প্ৰথম একজামটোৱে দিয়া নাই এতিয়ালৈকে।
এ তেতিয়া কিমান কেতিয়ালৈকে টানিবগৈ এতিয়া আৰু কৰ্চটো
মোৰ মতে চাগে হাই ছেকেণ্ডেৰি ফাইনেলটো মানে এতিয়া মই ভাবিছো এতিয়া গেফ্ট লৈ লওঁ বুলি তাৰ পাছত হায় ছেকেণ্ডৰী টো পাছ কৰাৰ পাছত আকৌ মানে কম্পিউটাৰ টো ল'ম আৰু
উম কৰা বাৰু। ময়ো তোমাৰ চাগে এইটো খেলি দিম চাগৈ কি যে এই গাল কি কয়? এ আইও আজিকালি শিকাই নয় এ আই আৰু পি জি দি চি এ টো?
অ সেইটোৱে ল'ব ময়োতো পি জি ডি চি এ টোৱে ল'ব লাগিছিলে ভুল কৰি দিলো ফাৰ্ষ্টে।
উম পি জি দি চি এ ল'ম। মানে- পি জি দি চি এ টো তোমাৰ ছমহীয়া কৰ্চ হয় ন, তিনি তিনিমহীয়াতো তোমাৰতো বেছিকটোৱে শিকাই। তাৰপিছত মোক শিকালে মই কই দিম বেছিকতো জনোৱে তাৰ পাছত তেতিয়াও যদি আপোনালোকে শিকাই শিকাওক। তিনি মাহে তিনিমাহে শিকাই নহয় তিমাহৰ কৰ্চটো মই যেতিয়া এমাহত কম্লিট কৰি দিব পাৰিম। মানে- চাৰি মাহত মোৰ সেইটো কৰা চাৰি পাঁচ মাহত কমপ্লিট হৈ উঠা এনিমেচনটো- এনিমেচন আৰু এ আই তেনেকে মই ছয় সাত মাহত আৰামছে বহুতখিনি শিকি ল'ব পাৰিম।
অ এই এ আই টো শিকিলেও বহুত লাভ আছে কিন্তু।
অ সেইটো কাৰণে হৈছে আজিকালি মানে আহিছে যে এইবোৰ শিকি লোৱাতে ভাল। যিহেতু-
অ সেইটোৱে। তুমি ধৰা ন ইয়াৰ- আহা আহা পাছত তুমিটো দৰংত পঢ়িম বুলি কৈছা। তেতিয়া তোমাৰ সুবিধা হব। কাৰণ- থকা পাছত তুমি এইখন ভিন্টেজত।
হম হম।
তাতে যদি কৰা সেইখনতো বহুত ভাল হয় বুলি কৈছে মইটো তাতে লৈ আছো বাৰু। ভিণ্টেজ- খনত যদি তুমি এ আই টো কৰা তুমাৰ বহুত সুবিধাও হ'ব ওচৰতে হৈ যাব।
কোন খনতে আছে বাৰু?
ত্ৰিবেণী যে-
অ'
ত্ৰিবেণীৰ ফ্ৰণ্টতে আস্থা বুলি আছে আস্থাখনৰ ওপৰতে।
অ মাহতে চিনি চা পাব চাগে।
চিনি পাব।
ল'ব লাগিব এনেও' লবলে বাৰু থাকিপেলাইনো কি কৰিম আকৌ ভাবিছোঁ তোমাৰ এইবাৰ চুইমিং টুইমিঙো লওঁ বুলি।
অ নহয় মানে এনেও কিবা এটা ন কিবা এটা মানে চব ফালে কৰি থবই লাগে।
উম এ নহ'লে এনো গেৰৌ গেথওঁ হৈ যাম চোহেৰা যি হৈছে ন।
কেতি তেতিয়াটো মই পাছতকে কিবা এটা ন কিবা এটা ন লাইনত যাবই পাৰিম আৰু।
অ' কি হয় আৰু এতিয়া চাওঁ আৰু কি হয় কি ন। অ এইটো নিউজটো দেখিছেনে নাই? এ তে তোমাৰ গুৱাহাটীত যে- জুবিন গাৰ্গৰ যে এইটো যে পেইণ্টিংখন যে বনাই থোৱা আছে ৱালত সেইটো যে আকৌ যে তোমাৰ যে মোহাৰি দিছে যে।
অ সেইটো বহুত বেয়া কাম কৰিছে কিন্তু দেই।
অ মই তো-
কিয় বা?
আজি ৰাতিপুৱা ভাবিছোঁ যে এনেই হয় নেকি তাৰপিছত দুপৰীয়া চাওঁ নহয় এনেই হয়।
মই ভাবিছিলো ফাৰ্ষ্টে মই ভাবিছোঁ হয়তো পেইণ্টিংটো আঁতৰাই পেলাই আকৌ নতুনকে কিবা কিবা- কিবা বুলি তাৰ পাছতে গম পালোঁ যে একদম মোচিয়ে পেলাইছে একেবাৰে।
তাত আকৌ দেখোঁ আঁকি থাকা নিচিনা একো ধৰিবইে পৰা নাই মানে।
আঁক মানে আঁকি থোৱা আছিলে আঁকি থোৱাটো মানে মুচি পেলালে। আধা মুচি- চিলে তাৰ পাছত দেখিছো মানুহে কিবা কলে।
উম নহয় মানে আকৌ এটা এটা মানে ভিডিঅ'তটো দেখাই যে- তুমাৰ আকৌ এটাই মানে এইফালে কালাৰটো মাৰিছে আকৌ এটা কিবা ব্লেককে কিবা আঁকি আছে না- আঁকিছে নে কি জানো একো ধৰিব-
মচি পেলোৱাৰ পাছত চাগে আকৌ আঁকিছে চাগে।
জানোঁ ধৰিবই পৰা নাই নহয় বস্তুটো এতিয়াকে আছাম গভৰ্মেণ্টে কৰিছে বুলিহে কৈছে।
যিয়ে নহওক যদি সেইটো যদি কৰিছে বেয়া কাম কৰিছে আৰু দেই।
অ' নিজৰ এ নিজে সিহঁতে এইবোৰ কৰি মেলি এইবোৰ কৰি আছে অ
সঁচাকে ধৰিব নোৱাৰি কোনে কি কৰি থাকে, মেলি থাকে।
কোনে কি কৰে আৰু পলিটিক্সে আৰু পলিটিক্সৰ কথানো কিনো ক'ম আৰু নাই কেনেকুৱা এইগাল।
তুমি এই ৰাজনীতিটো ভাল পোৱা নে?
একদম বেয়া পাওঁ, একদম বেয়া পাওঁ।
সঁচাকে মানে সেইটো কাৰণে মোৰ চাগে কিতাপৰ পলিটিকেল চাইন্সখনো মূৰত নোসোমায়।
হ'ব পাৰে হ'ব পাৰে যিহেতু তোমাৰ পচনে নাহে।
নাহে, সেইটোৱে পলিটিকেল মানে ৰাজনীতিটো মই উপায় নোপোৱাতহে লৈছো মানে সেইটো চাবজেক্ট।
উম' মই মাহঁতক কৈছোঁ। মই যেতিয়া ভোট দিব পাৰা হ'ম মইতো কাকয়ে ভোট নিদু পাই। তহঁতে যদি আমাৰ কথা নহ আমি তহঁতৰ কথা ভাবি পেলাই কিয় ভোট দিম নিদোও আৰু আৰু আমাৰ তোমাৰ আমাৰ সমনীয়া পোৱালিবোৰে চাবাচোন ভোট নিদিবই এনো।
সেইটোয়ে কাৰণ নিজৰ মূল্যবান ভোটটো বেলেগক দি পেলাই এনেই হেৰি কৰিব দৰকাৰ নাই।
নাই সিহঁতে আমাক চাই নকৰে আমাৰে পইচা লুটিয়ে থাকে, লুটিয়ে থাকে আৰু
সেইটোৱে
দিয়া ঠিক আছে দিয়া।
অ' অ' ঠিক আছে দিয়া।
কাম এটা কৰিব দিছে মাই মই সেতো কৰিলও তাৰপিছত মই তোমাৰ আহ' আজৰি হৈ পেলাই কৰিম দিয়া হব। অ' ঠিক আছে দিয়া হ'ব দিয়া অ'।